উ
শুনিছা অ', মই শুনিছো, তুমি শুনিছা, অ'। কি কৰি আছিলা
এ আজি মাংস অলপ খাব মন গ'ল তাকে পাপাক ক'লো বোলো খাচি মাংস অলপ অনাচোন
অ অ বতৰটো ভালহে আছে এতিয়া বাৰু
উম তাকে বৰষুণ কিন্ত অ দিছিলে গধূলা সাতটা মানত কিন্তু অলপমান সৰু সুৰকে দিলে
দিলে ন আমাৰ নাই কিন্তু দিয়া উম কোৱা
বতাহ মাৰি আছে আৰু
অ বতাহ মাৰি আছে আমাৰ নাই কিনু বুজিছানেহ বতাহু নাই বৰষুণ নাই কিন্তু তৰাও নাই কিন্তু তোমাৰ
অ ৰাতি
সেইটো মানে অ হয় নেকি পৰিব চাগৈ কিন্তু কাৰণ তৰা নাই নহয় অলপো
উম উম
মাংস তুমিও বনালা নে
অ তাকে বনাই আছো হোৱাই নাই
অ হোৱাইনাই তোমালোকৰ মানে ভাত খোৱা দেৰি হয় আৰু
ভাত খোৱা মানে মাহঁতৰ মানে সোনকালেই হয় দেই মাহঁতে উম চাৰে নটা মানত এনেকে খাই দিয়ে এ মই মানে ঘৰতহে আছো সি যা মাহত ঘৰত মানুহজনো আহে নেকী আমি খাওঁ দে সিহঁতে বৰ দেৰি হৈ যায়
অ দেৰি হৈ যায়গৈ আৰু অ আমাৰও যেনিবা খোৱা দেৰিয়ে হয় কিন্তু আচলতে জল্দি খাব লাগে বোলে ভাতটো ন আমি মানে হয় সোনকালে খাবল সাতটামান বজালে ভাত খাবই লাগে বিশেষ নহলে তোমাৰ হজম নহয় যে
ৰাতি বিশেষকে নিৰামিষটোৱে
অ কিন্তু যে নহয় উম আচলতে কি জানা আমাৰ আগৰ পৰা সেইটো নিয়মেই চলিলে ৰাতি আমি ভাল খাদ্য খাওঁ দিনত আমি যি তি খাব পাৰো হয়নে নহয় এনেকুৱা মাহ তেওঁও কয় দিনত দালি ভাত খাই দিছোঁ ৰাতিলৈ মাংস আনিম দে সেই অভ্যাস টো আামাৰ গুচি- গ'ল গম পাই-
সেইটোৱে নাই আমাৰ মানে এতিয়া পাপা মানে অকমান ডক্তৰৰ মতে চলে ন এ সেইকাৰণে মানে এতিয়া অ মানে বডীক লৈ তেওঁ মানে বহুত কনচিয়াচ ত ডক্তৰে মানে তেওঁ নাখায় এতিয়া মানে তেওঁ ৰেডমিট এনেও নাখায় ৰাতি হলে তেওঁ দালিয়া খাব নহলে দালি খাব
উম ভালেই কৰে আচলতে ইমান হেভি এনেও ৰাতি খাব নালাগে আচলতে কবলৈ গলে উম নালাগে। অ আমি আকৌ মাংস নহ'লে ভাতে না- অ যে
অ আমি তাকে কওঁ আৰু বোলো আমি হ'ব দিয়া বোলো আমি ডেকা যৌৱনতে খাই লম বুঢ়া হলে আমিও ল'ৰা ছোৱালীক তেনেকে জ্ঞান দিম বুলো
অ সেইটোয়ে তাছত আমিও তেতিয়া বেমাৰী হৈ যাম সেইটোয়ে এতিয়া আমি ঠিক নহ- ও যে পিছলৈ মানে আমি গমেই পাইছো যে আমাৰ বেমাৰ হ'বগৈ ত আমি মানে তেওঁ আজি পায় মানে কনচিয়াচ নহয় আমাৰ কাৰণে যে বেমাৰ নহওক আমাৰ দেই সঁচাকে জানো কিন্তু দেই কাইলৈ গৈ আমি অসুবিধাত পৰিমগৈ বুলি তথাপিও আমি নেভাবো যে হেইটোৱে
এতিয়াই মানে সতৰ্ক যে হ'ব লাগে সেইটো মানে জ্ঞান নাই আৰু মানে জানো কিন্তু হ'ব যে লাগে
লাগে মানে কি জানা মুখখনক চম্ভালিব নোৱাৰা হৈ গলোগৈ সেইটো হে লোভটো সঁচাকে কোনেও নোৱাৰে আৰু চাব- চোন মাহঁতে এই জলপান চলপান খাই হলেও থাকিব পাৰে কিন্তু আমিত জলপান খাই থাকিব নোৱাৰো হয় নে আমি বাহিৰা বস্তু বস্তুবলাক ইমান ভাল পাওঁ খাই কেনেকেনো মুখখন এতিয়া মানে বজাই ৰাখিম আৰু সেইটোৱে আৰু বাকী ভালেই আৰু তোমালোকৰ অ অ যোৰা আছে আমি পাৰিম আৰু কিন্তু এটা টাইমত আমাৰতো সেই তোয়ে হ'বগে ন জোৰ নাই- কিয়া হৈ যাবগৈ তেতিয়া মানে আমি হ হ খাই লও এতিয়া খাই লওঁ হ'বই হ'ব চবেই হ'ব ন মানুহৰ আৰু মানে হবই অ আজিকালি কি হৈছে তোমাৰ আজি- আজিকালি মান মানুহবিলাক ইমান দিন এনেও জীয়াই‌ নাথাকে চাবাচোন বহুত কম টাইম টাইমে জীয়াই থাকে তুমি সেইকাৰণে নিজৰ যদি মান সপো পোন বিলাক যদি এতিয়াই পুৰ কৰি নোলোৱা কেতিয়া কৰিবা আৰু
সেইটোয়ে সেইকাৰণে পিছত পস্তাই থকাত কৈ বুুলি বা সময়ত কিয় নকৰিলো। উম এনেও মানে বুঢা চব হবই
অ হ'বই হ'বই হ'বই উম বুঢ়া হবই উম চবেই হ'ব সেইটো কাৰণে থকা দিনকেইটাই ন
দুদিনমান লাগিলে সোনকালে বুঢ়া হ'ম সেইটো
উম সেইটোয়ে মানে কি যান থকা দিন কেইটাই খাই বৈ লওঁ আৰু পিছত যি হয় দেখা আ যাব আৰু সেইটো
আহ
তোমাৰ মানে মানুহ বিলাক এনেও এতিয়া বেমাৰ বেছি কি হৈছে চাবাচোন চুগাৰ মানে প্ৰায়ভাগ মানুহৰ
অ অ চুগাৰটো আছে প্ৰায় ভাগ
সেইটো কাৰণে মিঠাটো তুমদিনমানৰ পিছত এনেও মানে এভইড কৰিবই লাগিব তাতছে ভাল আমি এতিয়া খাই লও। অ কিন্তু চেনি নোহোৱাকে কেনেকে খাবা কোৱাচোন বাৰু?
সেইটোয়ে মই বা চাহ নাখাও দেই মই চাহ নাখাওৱেই উম হ মানে সৰুৰ পৰা অভ্যাস নাই
অ সেইটো কাৰণে ভাল মোৰ মানে চাহকাপ লাগে লাগে মানে কি হয় জানে ৰাতিপুৱা শুই উঠিবলে যদি মানে চাহ একাম নাওঁ মানে মাইনটো ফ্ৰেছে নহয়
অ হয় দিয়া হয় মানে কিছুমানৰ মানে এইটো অভ্যাসতে হৈ
অভ্যাস এটা হৈ যায় উম সেইটোয়ে সেইটোয়ে ইভিনিং হৈ যাব তোমাৰ ধৰি লও সন্ধিয়া মই চাহ কাম নাখালেও মোৰ চলি যাব কিন্তু মোৰ ৰাতিপুৱা চাহকাপ মানে মোক লাগেই মা
মানে লালচাহনে গাখীৰ চাহ খোৱা লালচাহ সে লালচাহটো ইমান খতি
ক্ষতি নকৰে তোমাৰ মানে কি হয় জানা গাখীৰ চাহটো মোক গেছ বেছি হয় যায় ত ৰাতিপুৱা তুমি যদি গাখীৰ পঠা খালা আৰু শেষ খাৱত।
অ তাকে সেইকাৰণে সুধিছো। মানে গাখীৰ চাহে এনেও ক্ষতি কৰেই দেহৰ কাৰণে বেয়াইে। লাল চাহে ইমান ক্ষতি নকৰে
উম অ সেইটো এ ক্ষতি নকৰে। খালি চেনটো কমাই খাও আৰু অলপমান, মোৰ মানে বেছি মিঠাই এনেও নাখাওঁ। খাওঁ অকমান মিঠাটো হ'লেই হৈ যায় মোৰ। হোৱা নোহোৱাকে হলেও। তেনেকেই খাওঁ, কিন্তু তেওঁতো চেনি খাওৱে ন। অকমান হ'লেও খাওঁ।
খোৱাতোতো হয়েই আৰু যে বজাৰত যে ওলাই মানে। ছুগাৰ ফ্ৰী তাকে মই ভাবো চুগাৰ ফ্ৰী বুলি কওঁ কিন্তু চেনি মিঠাই। সেইটো মিঠাই হয় চেনী ততে চুগাৰ ফ্ৰি কেনেকে হ'ব পাৰে বাও?
আচলতে কি জানা বেছিকে খালে সেই বস্তুতোৱে আমাক অপকাৰ কৰিবই। হয় নে? চেনী বস্তুৱে মিঠ থানৈ এতিয়া মিঠৈটোয়ে তুমি চোৱাচোন কয় চুগাৰত মিঠৈ টো খাব পাৰিবা কিন্তু মি মিঠৈটোতো তুমি বেছিকে খালে সেইটোৱে উপকাৰ কৰিব নহয় জানো? অ একেটাই, একে হৈ যায় আচলতে ক'বলৈ গ'লে। মানে নিয়মিতকে যদি তুমি কমাই খাইছা চব বস্তু লিমিট কৰি পেলাই তেনেহলে তোমাৰ একো প্ৰব্লেম এটা নহয়। কিন্তু তুমি যদি‌ আৰু পাইছ বুলিয়ে যদি একে ঠিকছে দকহি খাই দিওঁ আও, তেনেহলেতো হবই অ সেইটোৱে সেইটোৱে। সুবিধাটো হ'বই আৰু ন?
উম হয় দিয়া।
মানুহৰ মানে কি জানা, শাক চব্জিবিলাক এতিয়া আচলতে ইমান ভাল নহয় যে। সেইটো কাৰণে মানুহৰ শুন সোনকালে মানে বেমাৰ বিলাক হোৱা হৈছে আজিকালি। অ আৰু তোমাৰ মানে যেনেকে মানে তোমাৰ এতিয়া খাদ্যবিলাক চাবাচোন আনি পেলাই থলে যেনেকে চব্জটো মানে বেয়া হৈ যায়, তেনেকে মানুহৰ দেহটো বেয়া হোৱা হৈছে।
অ আৰু বিনা ঔষধত মানুহ চলিবই নোৱাৰা হৈ গৈছে যিকোনো সৰু বেমাৰতে একদম ঔষধ লাগিবই
খালে গেছটো ঠিক নহয় আগৰ দিনৰ মানুহে গৰম পানী খালেই গেছ ভাল হৈ যায় হয় ন নহব নহয় তোমাৰ তুমিটো মেডচিন খাবই লাগিব চব বস্তুতে তুমি খাবই লাগিব নহ'লে আৰু কতণো ঠিক হৈ থাকিবা বেছি ঔষধ খালে সেইটোও তোমাৰ ভিতত যাই পেলাই অপকাৰেই কৰিব গৈ, গৈ, ন, জোখতকে বেছি হৈ গ'লেগৈ।
সেইটোয়ে সেইকাৰণে মানে সেই সেইটো কাৰণে মানে ম মানুহে মানে এতিয়া আগৰ দিনৰ হিচাপত চলিব নোৱাৰে। এতি মানুহে কিয় আমিগৰ দিনত এনেকেই চলা নাছিল নকে নকি খাই ভাল হৈছিলে জ্বৰত কিন্তু এতিয়া আজিকালিৰ যুগটোত যেনেকুৱা কেমিকেলৰ মানে ওপৰতে হৈ গৈছে নোৱাৰে।
অ, নোৱাৰেও নহয়। বদিও নোৱাৰা হৈ যায়গৈ। তোমাৰ আজিকালি চাবাচোন অক অকণমান তুমি পৰি গ'লেই হাতখন ভাঙিলেই ভৰিখন ভাঙিলে কিন্তু আগৰ দিনৰ মানুহে ইমান কষ্ট ষ্ট পালে হাত ভৰি ভাঙা ইমান নাছিলে
অ নাই নাই আজিকালি অলপ পৰিলে ভাগিয়ে যায় গ
তোমাৰ থুনুকা মানে এনেকোৱা থুনুকা হৈছে তোমাৰ মানে গছৰ যেনেকে তাল এটা ভাঙি দিও বুলি কলে ভাঙি দিব পাৰা ঠিক তেনেকুৱা হৈছে তোমাৰ মানুহৰ হাৰ্ডি বিলাকো। অ, বিষ বিলাক বিষ। বেমাৰ কম হৈছে নেকি মানুহৰ চাবাচোন বহুত বিষ উম বহুত ক্ষতি অ সেইটো বিষটো মানে বহুত বেয়া তালতে তুমি বিষ ষৰ মানে যেতিয়া টেবলেট খোৱা হয় সেইটোতো তোমাক আৰু অপকাৰ কৰে
উম মানে পৰাপক্ষত মানে অকমান যদি দেহটোক মানে দুই তিনি পাৰ্চেন ঠিক কৰি ৰাখি। ৰাখিব পৰা যায়। এইয়ে এক্সেচাইজ য়গা এনেকুৱা অকপমান কৰি পেলাই মানে ৰাখিব পাৰি আৰ, নহলে আৰু আজিকালি পদু খনৰ ফলত মানে ৰাতিপুৱা বতাহটো মানে খোজ কাঢ়ি ভিক্ষাৰী সকলেও সেই পদূষণে।
এ-একে সেই গাড়ী বিলাক চলিয়ে থাকে তোমাৰ নোপোৱাই সেইটো কাৰণেতো মানুহৰ বেছি বেমাৰ হৈছ ছে ন আজিকালি সেইটো কাৰণে বেমাৰ বিলাক বাঢ়ি বাঢ়ি গৈছে চেচ
হয় দিয়া
সেইবিলাক আমাৰ কাৰণেও হৈছে ন আগ দিনত তোমাৰ বস্তু বিলাক কৰি হে খুন্দিছিলে ন আজিৰ দিনত মানুহে মেচিনতে- খুন্দি থয় সহজতে হৈ যায় আৰু। হয় কষ্টতটো কৰিব নিবিচাৰে ত কৰিব নিবিচাৰোতে নিবিচাৰোতে কি আছে আমি এলেহুৱা হৈছে ট, আমি বেমাৰী হৈ গৈ আছো সেইটোয়ে হৈ আছে আমাৰ লগত।
বেমাৰী হৈ গৈছে এলেহুৱা ফলতে মানে এইটো হৈ হৈ
অ সেইটো এলাহৰ ফলতে আৰু সেইটো আমাৰ নিজৰ ভুলৰ কাৰণে হৈছে ন সহজতে যিটো হয় আমি সেইটোক মানে লৈ আছো আৰু যিটো বস্তু কষ্টত হয় সেইটো বস্তু আমি আঁতৰাই দিয়ে। গৈ আছো আমাৰ পৰা
আৰু আমি ৰ'বটৰ ওপৰত আমি বেছি মানে হেৰি নিৰ্ভৰ হৈ গৈছো ৰ'ব
নিৰ্ভৰ হৈ গৈ আছো অ সেইটয়ে সেইটোয়ে আগতে উম অৰ্পন কৰি দিয়া হৈছে আৰু সেইটো কাৰণে কি হৈছে আমি নিজকে একো সুস্থ কষ্ট কৰি নাৰাখা হৈছোঁ ন তা আমি বেমাৰী হ জামে আগতে কাপোৰ আমি চোৱাচোন হাতেৰে হাতে দি ধো আজিকালি মেচিনত পেলাই দিওঁ আৰু হৈ যায় তাতে
তাকে হয় আজিকালিতো চব মেচিনত আগতে ধূ মানে এতিয়াতো ধুবলৈ মানুহে ধুলেও ক'ব কি একদম মোক মই আজি ই কঁকাল বিষাইছে মই যি ইমান সোপা কাপোৰ ধুইছো সেনেুকোৱা হয় আগৰ দিনতো ধুব পাৰিছিল ন কিন্তু এতিয়া আজিকালি মানুহক দুখ দিও লাভ নাই দেই আজিকালি মানুহক মানে সেইটো মানুহৰ গাতো দুখ দি লাভ নাই কাৰণ মানুহৰ এইটো হৈ গৈছে পৰিৱেশেই
হৈ গৈছে পৰিব অ আগৰ নিচিনা মানুহ ষ্ট্ৰং নহয় ইমান কিন্তু কবলৈ গ'লে ইমান নহয়। আগত। যিমান আছিলে মানুহবিলাক পুৰাকে যজ থাকে ন শক্তিশালী একদম কিবা এটা কৰো বুলি ক'লে, কৰিব পাৰে আজিকালি নোৱাৰে চাবা। চোন মানুহৰ দেহটোৱে নাটানে নহয় মানুহক ন। মানুহৰ কাৰতো দুখ নাই আচলতে পৰিস্থিতিৰ লগত মানে মানুহে খাপ- খুৱাই নিজকে চলাইছে। যদিও অসুবিধাতটো নিজৰে হৈ আছে আৰু মানে সুবিধাটোও নিজৰে হৈ আছে। অ, সেইটোৱে সেইটোৱে ঠিকে আছে দিয়া ন মাং হ'ব নালা
অ তাকে বনাই আছো পানী ঢালি থৈ আহিছো। এতিয়া মানে উতলি আছে আৰু মানে হ'ব অলপ অলপ পাছতকে উম হ'ব আৰু হ'ব দিয়া। উম, উম, উম, উম।
উম